অ' কি কৰি আছা?
এই অলপ মানে গছো মানে তামোল গছ বোৰ ৰুই আছিলোঁ, তুমি?
অ' তামোল গছ ৰুই আছা নেকি? আচ্ছা। অ' মই এনেই বহি আছোঁ। ভা চাহ পানী খালানে?
অ' মই খালোঁ, চাহ পানী খালোঁ।
উম, কি কি খালাতে?
এই চাহ খালোঁ, চাহ খালোঁ আৰু তোমাৰ তোৰ গুড ডে বিস্কুট আনিছিলোঁ।
অহ' অহ'
চাহ খালোঁ।
অহ' ৰাতিপুৱা বেছিকে নোখোৱা নেকি? কি নাস্তা ভালকে নকৰা, বিস্কুট আৰু চাহ অকল খোৱা?
উম, ৰাতিপুৱা মানে হালকা খানা খোৱা যায় আৰু
অ' হয় নেকি? মইতো তোমাৰ ৰা ৰাটিপুৱা ভাতে খাওঁ মানে সেনেকুৱা খালে মোৰ গেষ্ট্ৰিক হৈ যায় ন সেনেকুৱা মানে সেইকাৰণে মানে ৰাতিপুৱা ভালকে ভাতে খাওঁ। মই পানীৰ লগত হ'লেও কেতিয়াবা খাওঁ। নহ'লে তোমাৰ উম, নহ'লে মানে কিবা এটা তাৰমানে আলু পিটিকা বনাই লওঁ, আলু পিটিকা দালি ভাত হ'লেও খাওঁ ৰাতিপুৱা। নহ'লে দিনটো মানে ভালে নালাগে ন' তোমাৰ ভাল মানে ৰাতিপুৱাই ভালকে খাব লাগে। দিনটোতো আমি ইমান কষ্ট কৰি থাকো। কাম চাম কৰি থাকো ন' সেইকাৰণে।
উম।
উম, আৰু এনে তামোল গছ ৰুই আছ ছে কি গছ-গছনি ভাল পোৱা নেকি তুমি?
অ', মই গছ-গছনি বিৰাট ভাল পাওঁ, তুমি ভাল পোৱা নে?
অ', ময়ো ভাল পাওঁ।
এনে প্ৰথম গছ ভিতৰত ঘৰ কি কি গছ লৈ পাইছে?
ঘৰৰ ভিতৰত?
ঘৰত মানে।
অ', ঘৰত মই তোমাৰ ঘৰত আছে মোৰ তামোল গছো আছে। এতিয়া মানে হোৱা নাই তোমাৰ তামোলটো এতিয়া মানে সৰুয়ে আছে, হয় আছে। উম, তামোল গছ আছে আৰু তোমাৰ কলগছ আছ ছে নাৰিকল গছ আছে। তোমালোকৰ কি কি গছ আছে?
আমাৰ এনেকুৱা নাৰিকল গছ আছে, তামোল গছ আছে, আম গছ আছে, কঁঠাল গছ আছে। ফল-মূলৰ গছ ধেৰ আছে
অ ফল মূলৰ বেছি ধেৰ আছে ন আচ্ছা হয় নেকি ঘৰৰ তামোল খোৱা নে
অ ঘৰৰ তামোল খোৱা যায় মানে কেতিয়াবা কেতিয়াবা খাইকে ভাল লাগে ঘৰত তামোল গছ আছে পান গছ আছে
ভাল লাগে ময়ো খাও কেতিয়াবা তোমাৰ মানে এটা দুটা তামোল পৰিলে তেতিয়া মই খাওঁ মানে ভাল লাগে একটো ঘৰ খোৱাটো ভাল লাগে আৰু তোমাৰ এই তামোলৰ যে ফুল যে থাকে সেইটো ভাজি খাই পাইছা নেকি
নাই কেতিয়াও হোৱা নাই তেনেকুৱা
অ এইটো খাই চাবচোন ভাল লাগে মই এবাৰ খাইছিলো
হয় নেকি উম কেন কেনেকুৱা ভাজিব লাগে
অ তোমাৰ এই তামোল গছৰ যে ফুল যে ওলাই যে তোমাৰ হালধীয়া হালধীয়া ফুল যে থাকে ন বগা বগাকে সেনেকুৱা ফুলটো তুমি এনে ভাজিব লাগে পিয়াজৰ লগত পিয়াঁজ আৰু এই তোমাৰ জলকীয়া দি কিনে ভাজিবলৈ অলপ বিৰাট টেষ্টি লাগে তেলত ভাজিব লাগে উম সোৱাদ ভাল লাগে মানে ৰো ৰুটিৰ লগত খাব পাৰে ৰুটিৰ লগত বেছি ভাল লাগে।
হয় নেকি? অ মই তেনেকুৱা হোৱাই নাই বাৰু তেনেকুৱা কেতিয়াবা মানে আমিতো তামোলৰ ফুলটো হৰাইকে নাখাও। ভাল নালাগে ন তামোলৰ গছটো মানে তামোল খোৱা যায় বেছিকে।
অ অ হয় নহয় কেতিয়াবা মানে নিজে পৰি যায় যে বেচ বতাৰ চতাৰ দিলে বৰু খুন দিলে তেতিয়া খাও আৰু, নিজে চিঙি কিনে এনেকা খোৱা নাই। উম উম। এনেও ধেৰ আছে ন আমাৰ গছ মানে তামোল গছ ধেৰ আছে সেইকাৰণে খাওঁ আৰু এটা দুটা মানে এনে হলে মানে ইমান নহয় যে নাযায় ন তোমাৰ। কেতিয়াবা খায় লওঁ আৰু ভাল লাগে সেনেকুৱা খাওঁ।
ম খোৱা যায় তেনেকুৱা কেতিয়াবা। আমাৰ ঘৰত মানে ধেৰ গছ গছনি আছে তোমাৰ তামোল গছত, এনে তুমি ঘৰত ফল মূল লগা গছ কি কি আছে? আমাৰ ফল লগা গছ তোমাৰ লেচ টো গছ আছে, যোৱা এইটোবাৰ ধেৰ লাগিছিলে লেচু, এতিয়া মানে এতিয়াতো শেষে হ'ল, দিছ ছিজনটো লাহেকে গুচিয়ে গ'ল।
আমাৰতো ঘৰ তোমাৰ কল এতিয়া লাগি আছে এতিয়া প কা নাই মানে হৈ আছে এতিয়া, উম আৰু তোমাৰ নাৰিকল হৈছে নাৰি কল খাইছো তোমাৰ নাৰিকলৰ দাব খাইছিলো। তোমাৰ এই গৰমতটো নাৰিকলৰ ডাবেই খাও বেছিকে। উম,
নাৰিকল খালো বুলি আজি ৰাতিপুৱাই মই নাৰিকল এটা খাই আহিছিলো, আৰু আমাৰ ঘৰত কলটো কলা নহয়। কলটো মানে পকি আছে, আমাৰ ধেৰ কল কলগছটো ধেৰ আছে। মানে, কলগছ মানে লগোৱা যায়। আৰু কল-চল মানে বিক্ৰী কৰা যায়, মানে মই ঘৰত খাওঁ। পাওঁ মানে কল।
আমিও ঘৰতে খাওঁ, বিক্ৰী নকৰো আমাৰ বেছি নাই মান দুটামানহে আছে কলৰ সেইকাৰণে মানে সেইযোৰ লাগে ত' আৰু বছৰ মানে বহুত মা ছয় মাছ উম। ৰ পিছত হয় ন, সেনেকুৱা এ সেইকাৰণে বিক্ৰী নক কৰো আৰু ঘৰতে খাওঁ।
উম, হয় নেকি?
উম উম, ঘৰতে খাওঁ ভাল লাগে আৰু তোমাৰ নাৰিকলৰ ডাব খাই থাকো। এতিয়া গৰমতটো খাওঁ আৰু নাৰিকল মই বৰ ভাল পাওঁ সেইকাৰণে খাই থাকো তোমাৰ কেতিয়াবা মই নাৰিকলৰ এ লাৰু বনাও উম লাৰি লাৰু বনাও আৰু কেতিয়াবা এই পিঠাবোৰ বনাও
হয় নেকি তেনেকুৱা পিঠা চিতা মানে বিহুতে বনোৱা যায় আমাৰ এনে বনোৱা নাযায় বিহুত বনায় বাইদেউ মাহঁতে বনায় বিহুতে বনায় আৰু তেনেকুৱা বনাই নাযায়
মানে আমাৰ মানে ঘৰত কেৰকুটা আহে ন তোমাৰ এই নাৰিকলৰ গছত কেৰকুট সেই কিনে খাই দিয়ে যে সেইকাৰণে আমি এক চিঙি কিনে বনাই লওঁ
হয় নেকি অ
এ গছত থাকিলে আৰু কেৰকুটে খাই দিয়ে ন সেইকাৰণে চিঙি কিনে বনাই লয় লাৰু পিঠা সেইবোৰ বনাই থাকো কেতিয়াবা ঘৰত তোমাৰ চাহ প চাহ লগত খাব পাৰি ন সেইকাৰণে
কেৰকুটো আহিলে মানে মানে বহুত দিগদাৰ হয়
উম উম হয় তোমাৰ কেৰকুটাই তামোল গছ তামোলো ইমান মানে এইটো কৰি দিয়ে ন খাই খাই উম উম বেয়া কৰে উম উম হয় স তানো আৰু এই ফুলৰ গছ কি কি লগাইছ ঘৰত
ফুলৰ গছ তোমাৰ জবা ফুল আছে গোটা ফুল আছে তাৰপিছত তোমাৰ উম গোলাপ ফুল আছে আৰু তাৰ পিছত তোমাৰ বি বেলেগ বেলেগ ধৰণৰ ফুলবোৰ আছে যিহেতু ত' নামো নাজানো মই আৰু শেৱালি ফুল আছে
হয়
ফুল আছে সেইবোৰ আছে আৰু এনে লগাই থাকে বাইদেউহঁতে মানে গছবোৰ লগাই থাকে ফুল গছ বহুত ভাল পায় এনে পাত পাত থাকে ফুলৰ খালি পাত থকা গছো লগাই তেনেকুৱা সেনেকুৱা ভাল লাগে
অ অ উম উম আছ যে আমাৰো ঘৰত আছে ঢেৰ ফুলৰ গছ আছে তোমাৰ গোলাপ ফুল আছে আৰু তোমাৰ এ উম আৰু বেছিকে ভাল লগাগা আৰু ফুলটো মোক পদুম ফুল লাগে
পদুম ফুল পদুম ফুলটো মই ভালে পাওঁ মানে সেইটো পদম ফুল টো মানে অ বেলেগ বেলেগ ধৰণৰ থাকে ন
বেলেগ ধৰণৰ তোমাৰ অ অ ভাল লাগে এই তোমাৰ যে মেটেকাৰ যে ফুল যে থাকে এইটো মোক বৰ ভাল লাগে ভাল লাগে মই কিন্তুটো ঘৰত লগাব নোৱাৰি ন সেইকাৰণ তো নহ'লে ইমান ভাল লাগে উম
বেগেনা কালাৰৰ থাকে হয় হয় এইটো বহুত বেয়া হয় কিন্তু বহুত জাবৰ কৰে
অ হয় নেকি মানে হলেও তোমাৰ এই ফুলটো ইমান ধুনীয়া লাগে দেখাত
অ ফুলটো ধুনীয়া
তোমাৰ এই পদুম ফুল আৰু এই তোমাৰ অ মেটেকাৰ ফুলো ঘৰত লগাব নোৱাৰি কিন্তু ইমান ভাল লাগে মোৰতো লগাব মন যায় কিন্তু এনে নহয়ে তোমাৰ ঘৰত
এ মই ভাল নাপাও এই জাবৰ কৰে মানে আমাৰ মানে এইপিনে বিল আছে নহয় বিলত মানে কেতিয়াবা বানপানী হ'লে মানে এই মেটেকা আহিকে ভৰি যায় মানে মানে দিগদাৰ লাগে কেতিয়াবা মাছ চাছ পাৰে মাৰিব লগা হ'লে একদম মেটেকাটো চাইড কৰোতে কৰোতে মানে হালত বেয়া হৈ যায় ইমান যে মেটেকা আহে তাক মেটেকা বুলি কওঁ আমি তোমালোকে কি
অ সেইটো মেটেকা মেটেকাইটো ক মইে কৈছো তোমাক সেই মেটেকা ফুলে বুলি কৈছো যে উম সেইটো মেটেকা ফুলটো মোক বৰ ভাল লাগে দেখাত বৰ ভাল লাগে আৰু তোমাৰ মেটেকাৰ এইটোও খায় ন কিবা মেটেকাৰ কিবা এইটো থাকে যে ফল থাকে নেকি
ভিতৰক গুটি থাকে বোলে এইটো খাই সেইটো খাই পোৱা নাই কিন্তু এইটো মখনা বুলি কয় নহয় পদুম ফুলৰ ভিতৰৰ এইটো গুটি থাকে, সেইটো খাইকে ভাল লাগে বাৰু। মাখনাটো, এইটো-এইটো কেনেকুৱা ওলাব যে কেঁচাটো খাব পোৱা নাই, তিতা তিতা লাগে খাইছিলো ট্ৰাই কৰিছিলো, তিত
নহয় মই এই চাইছিলো তোমাৰ ইউটিউবত, কিছুমানে মানে কেঁচাও খায় তোমাৰ। আৰু তোমাৰ এইবাৰ এই গৈছিলো লখৰা চাইদ, ত তাতে মানে এনেকুৱা মানে বহুত মেটেকাত তোমাৰ এই দ্বীপৰ বিল আছে ন তাতে অ', তাতে মানে বহুত, অ', তাতে মানে বহুত বেচে। মানুহে মই দেখা পাইছিলো, বেপাৰীহঁতে এইটো বেছি মানে কেঁচাও খায় এইটো।
অ', মেটেকা কেঁচাও খায় নেকি, অ'। মই মেতেকা খাই পোৱা নাই কিন্তু মই সেইটো অ', মাখনা মাখনা, সেইটোতো সেইটোতো খাই বাৰু, সেইটো ভাল লাগে। এইটো তোমাৰ গৰম কৰিব লাগে গৰম কৰিকে অলপ থেতলালে মানে এইটো মাখনাটো ওলাই আহে। তেতিয়া খাইকে ভাল লাগে, এনে মাখনাটো তোমালোকে খোৱা নে?
অ' অ', খাওঁ, ভাল লাগে, ঘি দি কিনা ফ্ৰাই কৰো, ফ্ৰাই কৰি খাওঁ ভাল লাগে।
অ' অলপ অলপ নিমখ দিব লাগে ক'লা নিমখ, ইচ, বিৰাট টেষ্টি লাগে, এনে মাখনা, অ' মাখনাৰ কিন্তু বহুত দাম, ছয় কিমান, উম বহ বহুত দাম পেকেট অ', এক কেজিৰ পেকেটতো তোমাৰ দুই হেজাৰ মান পৰি যাব চাগে এইটোত। অলপ মানে অলপ মানতে তোমাৰ বিশ টকা মান লয়।
অ', হয় নেকি? বিশ টকাতটো এনেকুৱাতো মই খোৱা নাই তোমাৰ, বেছি অলপ তেনেকুৱাই কিমান ষাঠি টকা নে সেইয়া কিমান বা লয়।
অ', এনে এটা প্লেন, এনে-এইটো তোমাৰ ব ভগৱানকো দিয়ে নেকি তোমাৰ মেটেকা ফুল টো, তোমাৰ অ', বহুত দেখিছে মই প্লেনটো, পূজাটো মানে চলে সেইখিনি মানে ব্যৱহাৰ কৰা হয়। আৰু দামো বহুত বেছি।
এইটো যে থাকে ন তোমাৰ, এ কি কৈছা মাখনা-মাখনাটো খিৰো বনাই খায়, পায়স বনাই খায়
হা কি ক'ল, কি ক'লা?
মাখনাৰ পায়সো বনাই খায় কিছুমানে
হয় নেকি, অ' অ' মাখনাটো অ', অ' সেইটো ভাল লাগে টেষ্ট সেইটো ভাল
অ', সেইকাৰনেইটো মোক বৰ ভাল লাগে, আৰু মানে এনে মানে এটো টেষ্টটো অলপমান পপকণ নিচিনা লাগে ন?
উম পপকৰ্ন হয় হয়, তুমি ঠিকেই ক'লা, এইটো সেইটোয়ে ক'লো তোমাৰ ভগৱানকো মানে প্লেন মেটে এইটো খাইছা ন উম, মাখনাটো ভাল লাগে।
প্লেনটো, অ', মই প্লেনটোৱে খাইছো মানে প্লেনটো তোমাৰ কি এইটো যে ফ্ৰাই কৰি খাব লাগে ন, গৰম
অ', প্লেন টো ফ্ৰাই কৰি খাব লাগে, এটা মচলা দিয়ে থাকে।
অ', মছলা দিয়াটো খাইছো, তোমাৰবএই মছলা দিয়াটো চিপছৰ নিচিনা লাগে মানে পোৱালিৰ কাৰণে ভাল হয়, সৰু সৰু ল'ৰা ছোৱালীয়ে খাব পাৰি আৰু। চিপছ খোৱাতকে ভাল আৰু মাখনাই খোৱা ভাল হয় তোমাৰ উম ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি উম, দিয়া থেংক ইউ।